কৰিলা
কি কৰিলা মানে মই কিবা এটা কৰি আছিলোঁ।
অহ ভাত পানী খালা?
ভাত ভাত খোৱাই নাই এতিয়ালৈ
ভাত খোৱাই নে নেকি কেতিয়া খাবা ইমান ৰাতি হল খাবলৈ হলে চোন তোমাৰ
খাবা হ'ল মানে মোৰ কাম বোৰ হোৱাই নাই মানে এতিয়া মই জাষ্ট আহিলো ঘৰত।
ইমান ব্যস্ত তুমি
নাই অলপ চলপ মানে বস্তু কিছুমান আনিব লগা আছিল আনিলো।
কি কি আনিলা?
উম মানে শিখৰ আনিলোঁ, বিস্কুট এনেকুৱা টাইপৰ বস্তু ধৰা
অ দোকানৰ বস্তু আৰু
হয় হয়
ঠিকে আছে দিয়া বাকী কি বনাইছে তোমালোকৰ আজি
আমাৰ আজি ধৰা তোমাৰ কণী বনাইছে কণী।
অ কণী খাবা কণী বঢ়িয়া খাদ্য। তুমি কণী টোত টৌ প্ৰ'টিন পাবা ন।
অ সেইকাৰণে
কণী খালে ভালেই পিছে দিয়া কণী আনি কণীয়ে খাব লাগে।
কণী খাব লাগে বহুত ভাল উম। কণ কণী খালে কণীৰ কণীৰ দাম হৈছে এতিয়া অলপ।
আৰু তোমাৰ কেইটকা হ'ল।
হা
কেইটকা হল কণী কেইটকা হৈছে?
কটকে কণী হৈছে আপোনাৰ, ন টকা হৈছে পাৰ পিচ তোমাৰ
আহ
অ।
আচ্ছা।
সেইকাৰণেই কণী খাই ভাল পোৱা নে নাই।
মই ঠিকে পাও।
উ ভাল লাগে।
অ ভাল লাগে ম মই অ মানে বিশেষ ভাল নাপাও আৰু অলপ চ। অলপ চলি যায় মই কণীটো মানে খাইছিলোঁ আগতে এতিয়া মই নাখাওঁ।
মই শুনিছো আপুনি বোলে অলপ নিৰামিষ খোৱা কৰিচে।
নাই নিৰামিষটো নাখাও কণীটো নাখাওঁ বাকী মাংসটো খাওঁ আজিয়ে খালো মই মাংস। আৰু সেইবোৰেই আৰু। মই আজি আপোনাৰ ছাগলী মাংস খালো।
উৱাও ম ভালে কৰিলা দেখোন ছাগলী মাংস খাব লাগে।
আঞ্জা খাই পাইছা নে ডিমৰ আঞ্জা।
পাইছো পাইছো।
সেইটোৱেই সেইটোৱেই। তুমি এতিয়া ধৰা। মই মানে আহ তোমাৰ বাদ চাই আছিলো অ। অ চিৰিয়েল এখন চাই আছিলো চিৰিয়েল এখনত মানে অ তাৰপিছত এটা তাৰপিছত। তোমাৰ এটা এই খানা। বনোৱা এটা সেই আহে চ' এটা আহে চ। মই চালো আৰু তোমাৰ হাল্লা হৈ আছে ওচৰত ত। মই তোমাৰ চৌতত চালো চৌতত। মানে তোমাৰ তোমাৰ ডিমৰ আঞ্জা কেনেকে বনাই দেখালে মোৰতটো প্ৰস্তুতিতটো ভাল লাগে। লে মই তোমাক জনাই আছো হা তুমি বনাবা এ নেকে।
তে।।
তুমি চাৰিটা দিম লবা। আলু লবা দুটা পিয়াজ লবা দুটা বিলাহী ল'বা এটা আদা। আদা নহৰু বটা লবা। এক কাপ ম ল'বা আৰু এক এক চামুচ বা ডেৰ চামুচ ল'বা হালধি ডেৰ চামুচ। জিৰা গুৰি এক চামুচ ল'বা ধনিয়া গুৰি ধৰা এক চামুচ ল'বা সেনেকে।
আহ
তাৰপিছত তুমি ডিমটোতোতো সিজাই ল'ব লাগিবই দিয়াচোন। জানো এইটো ডিমটো সিজাই ল'বা। সিজাই কেনে ডিমটো আঁতৰাই লবা। বা যিবোৰ বাকলি বোৰ আছে তাতে হালধি আৰু নিমখ তুমি লগাই কেনে, ভাজি ল'বা, হা! তাৰপিছত তোমাৰ আলু। যে আছে আলু, আলু ব্যৱহাৰ কৰি তুমি টুকুৰা-টুকুৰি কৰি অলপ ভাজি ল'বা। আলুখিনি, কেৰাহীত তেল। গৰম কৰি তেজপাত দি পিয়াঁজ সোণালী হোৱালৈকে ভাজিবা হা! আদা-নহৰু বটা দি দুই মিনিটমান ভাজিবা। বিলাহি, হালধি জিৰা, ধনীয়া, জালুক গুৰি আৰু নিমখ দি ভালদৰে লৰাবা মানে বস্তু। তাৰ পিছত তুমি তোমাৰ প্ৰয়োজন, প্ৰয়োজনমতে গৰম পানী দিবা। যিহেতু আলুটো সিজিব লাগিব ন? আলুটো নিসিজিবলৈ কাৰণে তুমি অলপ গৰম পানী দিবা আৰু। য'ত তুমি আলুটো উতাল খাব পাৰে। তাৰপিছত তুমি শেষত গৰম মছলা দিবাচোন। কিমান এটা গোন্ধ এটা ওলাব, গৰম মছলা দিলে। আৰু তুমি তাতে ধনিয়া পাত ছটাই দিবা। তাৰপিছত ছটিয়াই তুমি নামি থৈ দিবা। এইটো তুমি। গৰম ভাতৰ লগত বা ৰুটিৰ লগত খাবাচোন, কিমান। ভাল লাগিব, তুমি খাই চাবা এবাৰ।
মানে সেনেকে বনাইছে আৰু।
অ' বনাইছে। মোৰ মানে সিহঁতক চাই লাগিছে, অ' বিৰাট সোৱাদেই হ'ব। ত' মই ভাবিলো আৰু। তোমাকো অলপমান বস্তুতো শিকাই দিও। তুমিও যদি বনাব খোজা বনাব পাৰা।
মই, অ' নিশ্চয় ট্ৰাই কৰিম আৰু মই। যিখিনি পাৰো আপ।
হয়, পিছে তুমি কি কিয় বেলেগ কি বনোৱা খাদ্য? তোমাৰ প্ৰিয় খাদ্য কি বনাই ভাল প
মইতো আপুনি যোনটো ক'লে মই কণীয়ে বেছি ভাল পাওঁ।
হয় নেকি?
হয়।
আচ্ছা।
মই আৰু তাৰপ মানে ধৰক। মই মৰ্ণিং টাইমত গাখীৰ আৰু কলটো মানে বহুত ভাল।
হয় নেকি? ৰাতিপুৱাৰ সময়ত।
ৰাতিপুৱাৰ সময়ত, ত-তুমি ৰাতিপুৱা টাইমত কল আৰু গাখীৰটো খাবা।
হয়।
তোমাৰ নিজৰ বডিটোত মানে বহুত এনাৰ্জি পায়। মানে শক্তি পায় আৰু!
হয় নেকি?
হয়।
তাৰপিছত?
নিজকে অলপ শক্তি যেন লাগে, ধৰক গাখীৰ এতিয়া ক'বাত গাখীৰততো গমেই পোৱা, গাখীৰত। তোমাৰ প্ৰ'টিন পাব, কলতো আছে। আছে একেলগে, গোটেই জামাৰ। তোমাৰ চাউলতো আছে, গোটেই তিনিটা বস্তু একেলগে। লগ খালে ন?
উম।
লগ খাৰ পিছত তোমাৰেতো এনেকা গমেই পালা, গোটেই এনে বস্তু। মিউচ, মিছ মিছ হৈ যোৱাৰ পিছত কেনেকুৱা এটা প্ৰ'টিন আহে।
গম পাইছো।
উম।
গম পাইছো, মই তুমি আৰু! আৰু কি। বনোৱা? কি খাই ভাল পোৱা তুমি? স্বাস্থ্যমূলক শব্দ। মানে যিটো স্বাস্থ্যৰ কাৰণে ভাল কি খাই ভাল পোৱা।
স্বাস্থ স্বাস্থ্যৰ কাৰণে আপোনাৰ ধৰক মই মুখ খাই ভাল পাওঁ। মই তোমাৰ। খেজুৰ। এইবোৰত মানে আমাৰ প্ৰতিন জাতীয় বস্তু এইবিলাক খাব লাগে। আলমণ্ বাদাম খে হয় কাজু।
হয়, হয়, হয়।
দেলি চানা চোৰিচব মিক্স হিচাবত খাব লাগে।
হয় হয় হয় মইয়ো চেষ্টা কৰো মাজে সময়ে খাই শিকো আৰু। ইমানকে নাখাও তুমি আহ তুমি মানে স্বাস্থ্য কাৰ অ অ গম পাইছো তুমি স্বাস্থ্য কাৰ খাদ্যৰ ভিতৰত ন তুমি শাক পাচলি খাবচোন লাগ লাই শাক খাবা, পালেং শাক খাবা অঁ লাওঁ খাবা, কোমোৰা খাবা, ভেন্দি খাবা, ফুলকবি খাবা বিৰাট স্বাস্থ্য অঁ মানে স্বাস্থ্য কাৰ মানে স্বাস্থ্যৰ কাৰণে বিৰাট গুৰুত্বপূৰ্ণ হাৰ কি তুমি খাবা চুন্দৰ তুমি ভিটামিন পাবা মানে বহুত কিবা কিবি পাবা ফাইবাৰ পাবা আহ পাবা মানে ভাল হয় আৰু বিশেষ কৈ স্বাস্থ্যৰ কাৰণে।
ভাল ভাল এইবিলাক খালে আপোনাৰ হিমোগ্ল'বিনটো অলপ ভালে থাকে।
হয় হিম- গ্লবিন টো নিয়ন্ত্ৰণত থাকে বুলি জনাই নেকি হয় তাৰপিছত তুমি আৰু হয় দালিবোৰতোতো তোমাৰ সেই পাই ন প্ৰ'টিন বহু খিনি পায় তুমি মচুৰ দালি খোৱা মগৰ দালি খোৱা বুট খোৱা বা ৰাজমাহ খোৱা বা চয়াবিনে খোৱা হয়
হয়
হয়নে নহয়
হয় হয় বাকী কোৱানে ম খাদ্যটো ভালে পাওঁ এইটো এটা এটা মানুহৰ অলপ মনোৰঞ্জন কৰিবৰ কাৰণে কিছুমান বস্তু চাব লাগে ন। আপুনি চিনেমা তিনেমা চাই ভাল পাই নে নাই মনোৰঞ্জন কৰিবৰ কাৰণে আপুনি কি কৰি ভাল পায় হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হয় হয় ঠিকে কৈছ ঠিকে কৈছা দিয়া শুনিছো
নহয় মনোৰঞ্জন মনোৰঞ্জন কৰিবৰ কাৰণে আপুনি কি কৰি ভাল পায়
মই মনোৰঞ্জনৰ কাৰণে কিতাপ পঢ়ি ভাল পাওঁ
কিতাপ পঢ়ি ভাল পায় আৰু খেলি খেল ধেমালি
আগতেতো সৰু থাকোতে খেল ধেমালি কৰিছিলো এতিয়া আৰু তোমাৰ কিতাপ পত তে ব্যস্ততামূলক হৈ থাকো আৰু বহুত বস্তু শিকিব পাৰি সেইটোৱে তুমি নজনা ন জনা কথা কিমান শিকিব পাৰাৰে আৰু মই মানে খাদ্যৰ কিতাপ পঢ়ি বেছি ভাল পাওঁ। তোমাৰ নতুন নতুন খাদ্যৰ মানে কি কি বনাই সেইবোৰ পঢ়ি মানে বহুত এটা মনতটো ভাল লাগি যায় তুমি কি বৰ্ত- তুমি কি কৰা আজৰি সময়ত
আজৰি সময়ততো মইতো অলপ এনেকুৱা ধৰণৰ ধৰা খেল ধেমালি কিছুমানৰ বিষয় অলপ চোৱা যায় এনেকুৱা ধৰণৰ হয়
কি খেলচোৱা তুমি?
মই মানে খেল অলপ ল'ৰা মানুহ অলপ সেনেকুৱা টাইপৰে ন,
তুমি ক্ৰিকেট চোৱা নেকি‌?
ক্ৰিকেট চাও আমি ফুটবল চাওঁ‌, ক্ৰিকেট মই চবতকে ক্ৰিকেট ভাল পাওঁ‌।
হয় হয় ভাল
ক্ৰিকেট তোৰ আপোনাৰ ফেভৰেট। আপোনাৰ মন পচন্দ শিল খেলৰি কোন হয় পচন্দ শিল
ক্ৰিকেটৰ
হয়
মোৰ সকলো খেলকে ভাল লাগে সকলোৱে ভাল খেলে দিয়কচোন আমাৰ। ভাৰতীয় দলৰ কাৰণে,
হয় উ
মোৰ সকলো ঠিকেই, ভাল লাগে আৰু তোমাৰ সকলোৱে নিজৰ পুৰা দি দিয়ে আৰু আমাৰ দলটো কি
যান পান দি দিয়ে আৰু আমাৰ
হয় হয় গান গান যায় ক ভাল তোমাৰ
মোৰ মইতো ক্ৰিকেটটো ভালে পাওঁ কি চবে আমাৰ কাৰণে দেশৰ কাৰণে সেই কৰে সেইটোৰ কাৰণে ভাল লাগে আৰু। দেশৰ কাৰণে খেলে যিহেতু, যান পান কিন্তু গোটেইখিনি দি দিয়ে ঘৰ পৰিবাৰ এৰি কিনেনে আহে।
ঠিকে কৈছা তুমি, ঠিকে কৈছা, ‌একদম ঠিক কৈছা দেই।
হয়